কি কৰি আছা?
কি কৰি আছো মানে তোমাৰ অলপ পঢ়িব ওলাইছিলো দিয়া।
অ অ চাহ খালা।
খালোঁ খালোঁ।
অ অ মই আছো এনেই লগৰ। এজনী মানে ওচৰতে লগৰ এজনী আছিল বিয়া হয় বুলি যে কৈছিলো। তই কৈছিলো না। অ সিহঁতে তাত গৈছিলোঁ পিছত গিৰেয়ক বোলে কৰবাত যায়। সেইটো কাৰণে তাই মানে ঢিলাকে ৰুটি ৰুটি মানে হেৰি সচিব নাজানে যে। পিছত মই গৈছিলো সেয়া মোক সচিব দিলে হে সচি থৈ আহিলোঁ। খাব কাৰণে ৰখাইছিলে এতিয়া মোৰ মন নাই মানে এতিয়া ঘৰলৈ আহি হেল্ল'
হয় হয়
এতিয়া ওপৰত আহি বহি আছো, অলপ অলপ বতাহ আছে আৰু।
হয় হয়।
উ তুমি ঘৰতে ন।
হয় হয় ঘৰত।
অ কিমান পঢ়ি কিমান হৈছে?
হয় পঢ়ি তোমাৰ কিমান মানে ক'ব গ'লে আৰু পুৰাপুৰি হৈছে বাৰু। তোমাৰ কি আছে জানানে তোমাৰ মেথছৰ কাৰণে মানে মোৰ অলপ প্ৰব্লেম হৈ আছে।
উম! উম!
মানে কি হ'ল এতিয়া তোমাৰ চালে হয় হয় চালে গৈ তোমাৰ কি হয় যিমান বিলাক মানে চল্ভ কৰা হেৰি আছে ন।
আৰু হেৰি বা বেলেগ এইবিলাক চাবজেক্ট ধৰি লোৱা অলপমান কিবা লিংক এটা থাকে, কিন্তু মেথছটো যে প্ৰতিটো মানে ক্লাছ আৰু মেথছ বিলাক চব বেলেগ বেলেগ থাকে চব ন
বেলেগ বেলেগ হয় হয় বেলেগ বেলেগ।
সেইটোৱে সেইটো কাৰণে অলপ
হয়, এতিয়া তোমাৰ এতিয়া ক'ব গ'লে আগ আগতে মানে কি যিমানে দীঘল নহওক তোমাৰ ভালদৰে মানে পঢ়িছিলো। ভালদৰে মনত ৰাখিছিলে মানে এতিয়া মানে সেইটো হয় এতিয়া মানে সেইটো তোমাৰ মানে
অ এ হেৰি টেন পাছ কৰা পিছ পা ইলেভেন টুৱেলভটো অলপমান থাকে তাৰপিছত আৰু উম! টুৱেলভ পাছ কৰ পিছত সেইটো মানে একেবাৰে মন উঠি যায়গৈ।
হয় হয়। মনো নবহে হয় নে, কৰিব কাৰণে মনো নবহে এতিয়া তোমাৰ এতিয়া মানে ই যি কেইটা হলে তোমাৰ মানে মনটোৱে কই যে দিয়া এইটো ইজি কৰি দিম যিয়ে নহ
উম সেইটোৱে ইজিয়ে আৰু কিন্তু পিছত গৈ চব যেতি তেতিয়া মানে লগ লাগি যায় তেতিয়া বহুত
হয় হয় তাকেই এই তোমাৰ ইংলিছতো চাইছিলো টেন্ঞ্চ ভাৰব আৰু তোমাৰ হেৰি ছিলো সেইবিলাকৰ কাৰণে ইমান মানে প্ৰব্লেম কৰা থকা নাই বাৰু তমাৰ মেথছৰ কাৰ কিমান মানে মনত ৰাখিব লাগে মানে চল্ভ কৰা বেলেগ বেলেগ পদ্ধতি কিছুমান থাকে সেইবিলাক মনত ৰাখিব লাগে এ কি মানে আকৌ তোমাৰ পালেহি যাম বাৰ তাৰিখে পাঁচ তাৰিখে তোমাৰ একমিনি ওলাবই
অ অ কেই তাৰিখে বাৰ তাৰিখে
অ বাৰ তাৰিখে তোমাৰ একজাম পাঁচ তাৰিখে এডমিট ওলাবই
অ তোমাক ক'ত পৰি ক'ত দিছা এনে
এনে চেন্তাৰ বুলি কলে তোমাৰ মানে এতিয়া হেৰি বি এড হলে তোমাৰ এটাৰে পৰে মানে তোমাৰ মৰিগাঁও কলেজ পৰে এতিয়া তোমাৰ ডি এড এড হলে তোমাৰ মানে বহুত চেণ্টাৰ হয় বুইছানে। এতিয়া এডমিট ওলালেহে গম পাম আৰু হয়নে
অ এনে তুমি এনেকে দিব পাৰে নহয় পাই জানো এনেকে
নাই নাই নোৱাৰে নিজে মানে চৰ্চ কৰিব নোৱাৰে সেইটো
অ এনে যিয়ে ন এইবিলাক বে নাৰ্চিঙত নিজে চৰ্চ কৰি ল'ব পাৰে মানে।
অ অ তাত পাৰে পাৰে
অ এতিয়া আকৌ দূৰত পৰি গ'লে চাগ অসুবিধা হ'ব
হুম
হয় এনে ওচৰত ক'ত আছে?
ওচৰত কি কৈছা
ওচৰত চেণ্টাৰ নে
ওচৰত চ তাৰ মানে তোমাৰ হেৰি তোমাৰ মৰিগাঁও ডিষ্ট্ৰিকতে হ'ব আৰু
অ অ নহলে পৰিব চাগে মৰিগাঁও মৰিগাঁও খিনি মৰিগাওঁটে দিব নেকি
অ মৰিগাঁও খিনি মৰিগাঁতে দিব তোমাৰ জি কে বি হব নহ'লে তোমাৰ মৰিগাঁও কলেজত হব নহলে তোমাৰ এইখিনিতে আছে নহয় এখন মৰিগাঁও কলেজ
এনে কি বাৰ পৰিব দেওবাৰ পৰিব নেকি?
দেওবাৰে পৰিব চাগে এনেও চব একজাম বিলাক তোমাৰ দেওবাৰে হয়
অ হেৰি হায়াৰ ছেকেণ্ডৰ কথা কৈছা মৰিগাওঁ
অ অ হায়াৰ ছেকেণ্ডেৰীত
উম তাত হয় বহুত একজাম হয় মই তাত পঢ়িছিলো নহয়
ময়ো পৈহিছো যোৱাবাৰ পৈহিছো তাত
উম উম
এতিয়া তোমাৰ ক'ব গ'লে তোমাৰ হেৰি ৰবা প্ৰথমবাৰ অ এই চছেকেণ্ড টাইম মই হেৰিত পঢ়িছিলো তোমাৰ হেৰি তোমাৰ ডাইটত পৰিছিলো নহয় যিখনত মানে হেৰি হয় আৰু আৰু কচিং হয় মানে আৰু যিখনত মানে পঢ়া হয় আৰু সেইখনতে পঢ়িছিলোঁ
অ উম সেই তুমিতো এম এ কৰিলা হয়
নাই মই এম এ নকৰিলোৱে
এমে নকৰাকে সেইবিলাক দিব পাৰে
পাৰে তোমাৰ হায় চেকেণ্ডৰী পাছ কৰে আকৌ হায়ছেণ্ডেৰিত আমাৰ ম আমাৰ মানে, কব গ'লে আমাৰ এছ টি হয় নে, এচটি তোমাৰ যদি ফৰ্টি-ফাইভ পাৰ্চেনটেজ থাকে, তুমি ইজিলি দিব পাৰিবা, তোমাৰ মানে এই বিলাক অবিচি, জেনেৰেল বিলাকৰহে তোমাৰ ফিফটি লাগে।
অ অ, মানে এনট্ৰেনছটো দিব কাৰণে আৰু হায়াৰ ছেকে
এনট্ৰেনছৰ হয়, হায়ছেকেণ্ডেৰি হায়ছেকেণ্ডেৰি পাছ কৰিলে তুমি তোমাৰ যদি ফিফটি থাকে, তুমি তেতিয়া ধুনীয়াকে দিব পাৰিবা।
অ জেনেৰেলৰ ফিফটি লাগে চাগে হয়, নে ছিক্সটিয়ে লাগে নেকি আকৌ ঠিকে নাই।
হয় হয় ফিফটি লাগে, তোমাৰ এচটি বিলাকৰ হে মানে ফৰ্টি ফাইভ হ'লে আৰু ফৰ্টি ফাইভ
উম উম ভালে তুমি এবালে কে কেইবাৰ দিলা?
মই তোমাৰ এবাৰ হে দিছো হেৰি ডি এলত এবাৰ দিলো, তাৰ পিছত তোমাৰ বি এডত এবাৰ দিছিলো। বি এডত তেতিয়া ফ্ষ্ট টাইম একো বুজি নাপাওঁ মানে। তেয়া, তাতে হেৰি কৰিলো ইংলিছত দি চোৱা যাই আৰু, ৰবা ৰবা তাতে মই মানে ইংলিছ হেৰি কৰিলো, তোমাৰ আচামিজত নহয় নহয় যি এই লেড, অ বি এড আছামিজত নহয় নহয়, তোমাৰ লেংগুৱেজটো মানে ইংলিছ। তোমাৰ ডি এল এডটোহে আছামিজ।
অহ
এতিয়া চাগে কৰি
তুমি আছামিজ পঢ়িছিলা?
মই আছামিজ নকৰিলো নহয়, ইংলিছতহে কৰিছিলো। এতিয়া চাগে কৰিছে নেকি? অ ইংলিছ মানে চব তোমাৰ কোৱে কুৱেছন বিলাক তোমাৰ চব ইংলিছ, এঞ্চাৰ বিলাক ইংলিছতে আহিব।
হেল্ল'
তোমাৰ অলপ আগতে কি হৈছিলে, ডিব্ৰুগড় ইউনিভাৰ্চিটিত? বি এডৰ হেৰী হৈ গৈছে অনলাইন হৈ গৈছে, বা গুৱাহাটী ইউনিভাৰ্ছি আহিছিলে নে গম নাপাওঁ মই।
উম উম
এতিয়া মানে কি?
এনে তুমি আগত হেৰি কি পঢ়িছিলা, আছামিজ মিডিয়াম আছিলে নে ইংলিছ?
আছামিছ আছামিছ, তোমাৰ মই হেৰি কৰিলো তোমাৰ হায়ছেকেণ্ডৰীত তোমাৰ হেৰি চাবজেক্ট ললো হেৰি হিন্দী ললো। তাৰপাছতে হিন্দী যেনে-তেনে দিলো, তোমাৰ মানে কি হ'ল মই মানে মেট্ৰিকত মে তোমাৰ এটি পাব পা অৱস্থা হয় হ'লগৈ? আৰু, তাৰপাছত অলপত বাচি গলো আৰু বুলি কোৱা নিচিনা তাৰ পাছতে এ সেইকাৰণে মানে মই, হয় বেয়া লাগে ন।
উম বহুত বেয়া লাগিলে, মোৰ মেট্ৰিকত তেনেকুৱা হৈছে দুটা চাব এইটি পা প চেভেনটি এইট, চেভেনটি এইট।
অ হয় হয়, তেনেকুৱাই। তাকে মানে এতিয়া মানে হায়ছেকেণ্ডৰি ললো তোমাৰ হিন্দী ললো, তোমাক কৈছোঁ দেখোন হিন্দী ললো, তাৰ পিছত হিন্দীত তোমাৰ কুৱেশন নাই, তুমি নিজে বাচ চব লাগিব সেইবিলাক, তাৰ পিছৰ পৰা তাত আহি পচ পালোঁ যেতিয়া তাৰপিছত হিন্দীত নললো, তাৰপাছত তোমাৰ ডিগ্ৰীত তুমি হেৰি ললো, মেজৰ ললো তোমাৰ আছামিজত, আছামিজত মেজৰ ললো আৰু তেনকে দিলো আৰু দিয়া, মেজৰ আমাৰ লগত আমাৰ সময়ত কি হৈছিল জানা? তেতিয়া তোমাৰ কৰ'ণা হৈছিল নহয়, কৰ'ণা হওতে আমি ঘৰতেতো এক্সাম দিব লগা হৈছে।
কি কয় মেট্ৰিক ৰ নে হায়াৰ ছেকেণ্ডেৰী?
অ, ডিগ্ৰী।
ডিগ্ৰী কৰোণা অ, অ।
তেতিয়া তোমাৰ ঊনৈশ, ঊনৈশত আমি মানে হেৰি কৰিছো তোমাৰ ডিগ্ৰীত সোমায়, হায়াৰ ছেকেণ্ডাৰী ওলাইছো। ঊনৈশ -বিশ অ সেনেকুৱাতে সেই হৈছে নহয়। আমি তেতিয়া ঘৰৰ পৰা মানে আমি কি কৰিলো আ আমাৰ মানে হেৰি লগৰবিলাক মিলি এটা গ্ৰুপ হলো। গ্ৰুপ হৈ আৰে, এফৰ পে হেৰি চাইজ পেপাৰ যে, তাত মানে তোমাৰ ধুনীয়া কে মানে মা, নে তোমাৰ এটা চাবজেক্ট ধৰিব পৰাগে আৰু। যিমান কেইখন লাগে ললো। লয় মানে কিতাপ চাই তেতিয়াতো তোমাৰ কোনো চাব নাহে হয় নে? তুমি ক' পৰা লিখিছা কি কৈছা চাব নাহে। কুৱেশন তোমাৰ দিয়ে থৈ দিয়ে। তাৰ পিছতে তেনেকে লিখিলো, লিখি তোমাৰ হেৰি পি ডি এফ বনালো, পিডি এফ বনাই ইমেইলত পঠাই দিছো। চি তেনেকে একজাম দিলো দিয়া, তাৰ ভিতৰতো তোমাৰ দিয়া একজাম দিয়া নহল বাৰু বুজিচানে?
উম, উম, উম। প্ৰব্লেম হৈছিলে বহুতৰে আৰু তেতিয়া লকডাউনত মানে হেৰি অ মেটিক আৰু হায়াৰ ছেকেডেৰী সেইটো মানে পাছটো এনে কৰি বলা আৰু কিন্তু মানে এইটো পাছ কৰা যে একো কামতে নাই।
কামত নাহিল হয়, হয়।
আমাৰ বা হায়াৰ ছেকেণ্ডৰীটোক পাছ কৰিলে।
মোৰো খুৰা-ছোৱালী এজনী, হেৰিত পাছ কৰিছে মেট্ৰিকত পাছ কৰিছে।
অ, বা হায়াৰ ছেকেণ্ডাৰীত
এতিয়া তোমাৰ যিমানে যি নহক হয় নে একজামতটো দিব পাৰিলে মানে চবে কয় বলে এক জানকী পাছ কৰিছে হয়নে? তে তে তে তেনেকে যদি একজাম নিদিয়াকে পাছ কৰা যায় মানে ক'ব এই একজাম- চেকজাম নাই আৰু একো ভেলোয়ে নাই সেইটোৱে।
উম। আৰু তেতিয়া ধৰি লোৱা এইবিলাক স্কুটি চিস্কুটিও একো হেৰি নহল। সেইটো বাৰত, লকডাউনৰ কাৰণে উম। মানে লকডাউন বহুত পাৰ্চেণ্টেজ হৈছে, একদম মানে মানে ক্লাছ টেষ্ট হৈছিলে যে তাৰ পৰা মানে মাকস দেৰি দিছে। অ, মানে স্কুলৰ যিমান দিব পাৰিছে আৰু।
হয়, হয়।
মোৰ পালত একো নাই মই হেৰিত আছিলো লকডাউনৰ ক্লাছ এইট মানত আছিলো।
হয় তেতিয়া তুমিতো বহুত সৰুৱে।
আহ। এইটত আছিলো অ।
হয়।
এয়া হ'ব দিয়া নহলে নহয় দিনৰ কথা পাতিম দিয়া।